উম
মাইকেল চৌদান
হেল্ল'?
হয়, দেখা পাইছোঁ।
কিবা এটা হ- হৈছেই চাগে চাগে নৰ্মেলি
এ নাই নাই মই উঠোৱা নাছিলো কাৰণে আৰু কট দিব নালাগিছিল।
নহয় নহয় সেইটো কথা কোৱা নাই মোৰ মাইেক ৰ কথা কৈছোঁ। অ' নহয়- নহয় হেডফোন নহয় নৰ্মেল এক একদম নৰ্মেলত আছোঁ
নৰ্মেলত থকা তেনেহ'লেচোন একো চিন্তাই নাছিল কিয় বা হৈ আছে ধূলি চুলি সোমাইছে চাগে হয় এতিয়া পুৰা ভালকে আহি আছে একদম অলপ হেৰি আহিল মানে অ'- কম হৈছে।
আহ গম পাইছো গম পাইছো কি হৈছে তাতে মই কেমেৰাটোৰ মানে কেমেৰা হে আহি চ মাইকটোৰ একদম ওচৰৰ একদম মুখখন দি কথা পাতিছো তেতিয়া একদম হেৰি হৈ গৈছে মজা আৰু তেতিয়া অলপ কম
্লছ ততিয়া আহ আছেছে
মজা।
অ' মজা মজা আহি আছে মানে ভাল আহি আছে।
অহ গম পাইছো, গম পাইছো। অহ। বাকী আজি
অহ আজি মেকুৰীটোক চাই আহিলো না। অ নাই, আজি মানে মানে মই কলেজ পৰা বিছ মকটো চাই আহিলোঁ মোৰ এনেকা শান লাগছে না। মই যেনেকে তোক চাই কেনে মোৰ মুখত এটা স্মাইল আহি যায়, যোনটো এটা ৰিলিফ ফিল হয় সেইটো ফিল একজেক আহি যায় মোৰ। পিছত এ তাৰ পিছত হাতখন চেলেকি আছে সি। মুখে-চুখে চেলেকি তাৰ উৎপাত নাই।
উম।
ব লাগে। অ সব কৰে। আজি মই লৈ আনিম মই নাজানো মই লৈ আনিম যি হ'লেও
উম উ লৈ নিবি ধুনীয়াকে ভাত চাত খোৱাৰ পিছত আৰামছে গৈ পেলাই অলপ দুপৰীয়াৰ টাইমত লৈ আনিমগে।
তই জান খানাত টো দিছে। খানা মানে এনেকা দিছে, কিন্তু ফিচাৰ আৰু এই ভাত মিক্স কৰি কেনে দিছে। তাৰপিছত এটা হ'ল কেট ফুট আছে কিংফিচাৰ এই যে কেনত যে পায়।
মানে হেৰিটো হেৰিটো মানে আহ নহয় অহ, অ', অহ গম পাইছো, গম পাইছো। মই সেইটো বুলি ভাবিছিলো ব্ৰেণ্ডটোৰ নাম মানে সেইটো নহ। অ সেইটোৱেতো মই মই থ'বলে আহিব ন মা
হাহ, তোৰ মাথাই সেনকা দে। সেইকাৰণেতো সেনকে আহিছে। হ'ব দে।
চবৰে একেই। সেইটোহে ।
তাৰ সেই সেইটো দিছি। ভাতৰ লগক মিক্স কৰি দিছে, তাৰ পিছত এটা বাউলত পানী এটা ক'ত এটা বাউলত এই কিংফিচাৰ আৰু সেই ভাত মিক্স কৰি দিছে। আৰু এটা কিবা দিছিলে টিএচ চাৰিটা আছিলে বাট চাতি কিবা আছিল তাতে ভাত আছিল চাগে।
নাই নাই। ভালকে খানাটো দিছে, এইটো মোৰ মানে ভাল লাগিছে আৰু বস্তু
পেটুৱা হৈ গৈছে অ এইকেইদিন আছ এসপ্তাহতে পেটুৱা হৈ গৈছে গোটে।
বাঃ!
পেট চেট থুলথুলা হৈ গৈছে। সৰা গলোটো কি আছে হে তোৰ নিচিনা লাগিছে।
মজাচোন দেই। মই কমাইছো অলপ। অলপ মোৰ বাহে মই আকৌ কমাই দিওঁ মানে মেইন কথা কি মই বা ক যে কৰো যে বাল্ক কৰো মানে ঘৰৰ খানা দি কেতিয়াও বাল্ক পচিবলে নহয় ৰে।
হয় নেকি, হয় নেকি।
বাল্কটো পচিবল নহয় ক'ব গ'লে।
অ, অসমীয়াত ক।
মানে মেইন কথা কি
মাকতো আকৌ লৈ গ'ল।
উ এতিয়া এতিয়া।
অ এতিয়া আহিছে।
অ অ।
আকৌ লৈ গ'ল। অ। অ বেই যে সি‌ আকৌ লৈ যায় আকৌ এৰিছে আকৌ আকৌ ।
হ'ব হ'ব। ম মই এইটো ভাবি আছো মানে ভালকে বস্তুতটো ধ্যান ৰাখিছে ন।
অ একদম ভাল এ আইতাজনীয়ে বঢ়িয়া আইতা। একদম মানে চব জীৱ জন্তুকে বহুত ভালকে ৰাখে।
উম
মই তাক কৈছো যে মই একদম ব পৰা নাই কালিও মই বহুত বেয়া বেয়াকে কান্দি আছিলো। ‌শুন না‌ কালি মই বেয়া বেয়াকে কান্দি আছিলো। বা একেদিন যে এসপ্তাহ নাই মই একদম ভালকে পঢ় পঢ়ি পঢ়িব চঢ়হিব পৰা নাই সেনেকে ক'লে তাৰ পিছত আইতাই কৈছে যে তোমাৰ মা পাপাক ক'বা। যেনেকে মই পহু চহু পায়। নাই মেকুৰীটো নাই কাৰণে ভাবিছো অ কম মই তাৰপিছত ই - ই খিলি আছে বুঢ়ী ফালে হাতটো দি। কামুৰি চামুৰি অৱস্থাত তাই
তাৰপিছত?
তে হাতাই দিলে ইমান সমচিছ কি যে হ'ব তাৰ পিছত অলপ টাইম আইতাই কলে যে মই লৈ যাও নেকি এতিয়া। মই কৈছোঁ এতিয়া নালাগে আবেলি মানত আহিব বাৰু ছ অ বেলি মানত অহাটো বেছ ভাল লাগে। তে গা চা ধুই লোৱা। ভাত চাত খাই কেনে আহিবা। মই কৈছো অ মাক লৈ আহিম মই। কৈছে অ ঠিক আছে। তাৰ পিছত মই তাক ভিতৰত থলো। তাৰপিছত দোকানত গলো। হা, উ, অ হয় কিন্তু। চ ন খাই ন? ম চা নাখাওঁ। তাৰপিছত আইতাই ক'লে এই এটা আমাৰ ওচৰত এটা কুকুৰ আছে একদম বুঢ়া কুকুৰ আৰু মানে বহুত এইজ হৈছে তাইৰ। দেখা নাই ন গম নাপ নো কৰা নাই চাগে তাৰ কথা। বুঢ়া কুকুৰ এটা আছে। কলা কালাৰৰ তাক একবাৰ চাব দিছিল যে ত দোকান এখনত থাকে নে নাই আছে নে আছে যদি মোক এই কি কয় নাই আ আছে যদি অ বুলি কব দিছে নাই যদি নাই বুলি কব দিছে দূৰৰ পৰা তাৰপিছত মই যেতিয়া দেখা পালো যে সি নাই তাৰপিছত নাই বুলি কৈ কেনে মোক গুচি গলো।
অ
তাৰপিছত দোকানত অলপ হাৱা হাৱা হাৱাটো দিচ এয়াৰ কুলাৰৰ একদম গৰম বতাহ। মানে দাজৰ অশান্তি লাগি গেল
আমাৰ ঘৰত এটো ভাল। বহুত ঠাণ্ডা হৈ থাকে একদম। ফেন চেন নচলাকে থাকিব পাৰি। একদম ঠাণ্ডা হৈ থাকে।
উম গ্ৰাউণ্ড ফ্লৰ যে
আৰু মেইন কথা আশে পাশে বিল্ডিং চিল্ডিং আছে ন আগতে আমাৰ কি হৈছিল কি চলিলে ধুনীয়াকে ৰ'দ পোহৰ আহে এটা মানে আমাৰ যোনটো খি আছে সেইখিনিত মানে ধুনীয়াকে বি্ডিং এটা বনাই ত এতিয়া মানে চাৰিও ফালৰ পৰা বিল্ডিঙে হৈ গৈছে এতিয়া
অ তহতৰ সেইখিনিয়ে আছে গম পাইছো বতাহ চতাহ আহে ৰ'দ চত পৰে নে নাই তহঁতৰ ৰ'দ চত নপৰেই চাগে তহঁতৰ এ এ আমাৰ যে চাইডত বিল্ডিং টো যে আছে নতুনকে হ'ব হা খালি পতক আমাৰো সেই অৱস্থাই হ'ব। এক কি অৱস্থা হব আমাৰ ভালে ন গৰম দিনত একদম ঠাণ্ডা কিন্তু ৰ'দ চ'দ নপৰিব যে সেইটোহে কথা থা
উম
কিটো সেই কিয় বেয়া কথা হৈ যাব বাৰু
ঠাণ্ডা দিনত এটা বেয়া কি বহুত জিকা হৈ যায়।
অ হয়
বহুত জিকা জিকা হৈ যায়।
উম নাই সেইটো নহয় বাৰু কাৰন মাএ মায়ে ধুৱে বাৰু একদম পাকা চাকা মুচ চখৰা
সেইটোয়ে ভাল চকা মুচি থাকে আৰু মানে হাৱাটো না বাহে মানে ইমান বাহিৰৰ ভিতৰত হৈ নাথাকে ন হাবাটো তেতিয়াহলে মানে অলপ জিকা জিকা হৈ যায় ঠাণ্ডা দিনত সেইটোৱে বেয়া। আৰু ধড এইটো ভাল কি বাহিৰতো হাৱা চাৱৰ ইমান বেছিকে নাহে ন ত ধূলি সিও সোনকালে আহি লক মানে এক দুদিনো মূৰে -মূৰে একদম ধুনীয়াকে ঘৰটো হয় নেকি?
হৈ যায় তাতে
কি কবলৈ গ'লে গৰম দিনতো এক দুই দিনৰ পিছত ধুনীয়াকে সাৰে
উম ছোৱালী মানুহতো অ অকলো মাহে আছে ন?
আমিও সাৰো ঘৰ সাৰো। খালে অহ মায়ে নাখায়েই অৰ্ডাৰ হে দিয়ে অকল।
হি হি হি হি হি অ কি দিনমান পিছত মই কাম
মায়ে অৰ্ডাৰ দিয়ে মায়ে নাখা ৰেটো এইটো ভাইট নেখালে নহলে মইয়ে খাও আৰু বিচনা খিনিও আমি দুটাই পাৰো আৰু অকল মায়ে বাছ খানা বনায় আৰু ঘৰখন নহয় মানে পানীত যে মুছে সেইটো
অহ বঢ়িয়া ঠিকে আছে ঠিকে আহে
মানে আমাক ধুনীয়াকে হেৰি কৰিছা মানে তুমি বুলি কয় মানে কয় নহয় জীৱনৰ বেচিক শ্ৰেণী এইবিলাক শিকাইছে আৰু যেনেকে আমি অকলে যে থাকো তেতিয়াও আমি ধুনীয়াক
উম হয় কিন্তু বৰ ধচচুল থাককা কাৰণে তোৰ মায়ে ফুল একদম আগত তে হে কৰি থৈ দিছে
অ মই হে নিজৰ আনডা পেন ধুব ও জানো। অ
ৰ সেইবিলাক নকবি সি হ হা হা হা
অহ
ন এনকে ক' অ
বাকী হেৰি ত বুলি কয় মই এতিয়া ভাবিছিলো মই ওচৰত থকাতটো প্ৰথমত কৰাই বোলে দূৰতো যাওঁ বাৰু। উম তেতিয়া মানে কি হয় প্ৰথম এইখিনি তাইমতত কৈ থকা হয় ন এই ল'ৰাটোৰ- ল'ৰাটোৰ ওচৰত আৰু ছোৱালীটোৰ দূৰত উম। ল'ৰাটো ওচৰত কৰাই পেলাই মানে ল'ৰাটো সদায় দেৰি হৈ যায় ন সাতটা মান বাজি যায় কেতিয়াবা চাৰে সাতটা আঠটা বাজি যায় আৰু তোৰ লগত এনেকুৱা থাকে ন তয়ো খা আৰু এইখন টাইমতো মই এনেই থাকোঁ‌
উম অ' তেনেহলে এই চাৰিটা বা পাঁচটা মানত যাবি মানে তই
তুমিযে এতিয়া মই যদি এতিয়াও যাও ন অ এতিয়াও ধুনাকে পাচত শেষ কৰি পিলাই তাপা পাচত পৰা গুচি গলো চাৰে পাঁচটাত বহিলো দূৰৰটো ছোৱালীটোৰ চাৰে পাজ্তাত ধ ত বহি পেলাই চাৰে ছটা সাতটা মানত ছুটি দি দিলো মানে অলপ টাইম বাঢ়ি যায় আৰু সাতটা মান ধৰি লওক সাতটা বাত ধুনীয়াকে ঘৰ আহি গলো। এনেই মই ঘৰ আঠটা মানত পাওঁ সাতটাত পাই যাম এক ঘণ্টাৰ পিছত। সোনকালে কিন্তু এটা দিগ কি মই মানে অলপ দেৰি কৰাটো কিয় চুজ কৰিছিলো, কিয় মানে এইকন টাইম কেতিয়াবা শুবলৈও মন যায়।
হয় কিন্তু তই ইমান খোপা লৈয়ে থৈ দিছ ন।
অ ইমান সোপা নহয় এতিয়া অকল দুটা।
অ ঠিকে তই শুলে ত তিনটাৰ পৰা চাৰিটালকে শো পাৰ।
অ শুলে এই মই মানুহে নহয় এক ঘণ্টা একঘণ্টা হুৱা মানুহে নহয় মই শুলে ধুনীয়াকে এ দুখন
এ ইমান ফেচিলিটি তই এই অসমত ন
অসম মানে
অ এ ক এই এইখনে আছে হয় তাতে নাপা তই। ইয়াতে নাপা।
এইবিলাক হেৰি এইটো কি বুলি কৈ এইবিলাক বাদ দে আৰু। এ মই সেইটোয়ে কৰো মানে মেইন থাকি মই মানে নিজৰ সুবিধাৰ মতে চলিব লাগিব ন।
অ
ওচৰত থকাটো ইমান হেৰিও নাই, নাটক-চাটকো নাই। তো মানে মই মই সেয়াই ফোন কৰিব লৈছিলো হে তাৰপাছত গম পালো ইহে কয় নহয়, আপোনাৰ প্লেনৰ ম্যাদ খতম হৈছে। হাঁহাঁ, তো মানে নাই সেইটো দি মোক গম পালে কি অ মোৰ প্লেন ইয়াত খতম হৈছে। অ এইনো আজিৰে আছিল ডেটটো।
উম।
এয়াই এতিয়া অ ধুনীয়াকে মই হেৰি
কিন্তু এক মাহত ত্ৰিশ দিনো নহয় ক'বাত
মই এইটো একদম তিনি মাহৰ ভৰাইছিলো।
হে!
অ' মই সেই মাৰ্চ নে এই বিহুৰ আগতে ভৰোৱা
অ' তে ঠিক টাইমতে গৈছে।
অ' মাৰ্চতে ভৰোৱা মই মে জুন জুলাই অ' ঠিকেইেতো জুন মানে জুন আৰু জুলাই।
ৰ পইচাটো মই ভৰাই দিব পাৰিম মই তোৰ
পইচা হলে ভৰাই লম আৰু এইবাৰ ভাবিছো তিনি মাহৰটো নভৰাও এইবাৰ ভাবিছো এমাহৰতো ভৰাওঁ আঠাইশ দিন
সেৱাটো বেছি লয় বহুত
অ' কিন্তু তিনি মাহৰটোত মেইন কথা মানে তিনি মাহটোত গুৰুত্বপূৰ্ণ কথাটো এইটো কি তিনি মাহটোত নেট পোৱা নাযায় মানে সেইটোৱে দিগদাৰ আৰু মাজে মাজে বাহিৰত গ'লে নেটটো লাগে ন উম্ নেট মই এনে ভৰাওঁ। অ' ৰাতি মই ভৰাওঁ পাঁচ ছ দহ জিবি তেনেকুৱাই কিন্তু মানে আজিকালি এটা বস্তু কি খেচেৰা বস্তু হৈছে কি আজিকালি যিয়ই মানে আহ কি বুলি কয় আহ মানে যদি মই যদি আজি এক জি বি ভৰাইছো
উম্
তেতিয়াহ'লে এক জি বি যে ভৰাইছো তাৰ মানে কি কয় উম তাৰ সেইটো প্লেনৰ ম্যাদটো আজিলৈকেহে থাকিব এনে আগতে কি হৈছিল যেতিয়ালৈকে প্লেনৰ গোটেই প্লেনৰ ম্যাদ
উম
তেতিয়ালৈকে থাকিছিল তুমি আজিকালি কি হৈছে আজি ভৰাইছো আজিৰ কাৰণে ভৰাইছো মানে